শুনিছে নে।
অ শুনিছো।
হয় কেনে আছে।
ভালে আছে আপুনি।
ময়ো ভালে আছোঁ আজি ভাবিছিলোঁ ক্ৰিকেট খেলৰ ওপৰত আলোচনা কৰোঁ নেকি।
নিশ্চয় ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেলসমূহৰ ভিতৰত অন্যতম বিশেষকৈ ভাৰতত এই খেলৰ জনপ্ৰিয়তা অতি বেছি।
হয় একেবাৰে ঠিক কৈছে আপুনি ক্ৰিকেট কেৱল এটা খেল নহয় বহু মানুহৰ বাবে ই এক ডাঙৰ আবেগ অনুভূতিৰে ভৰা।
হয় সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকলৈকে ক্ৰিকেট খেল চাবলৈ আৰু খেলিবলৈ ভাল পায়। সকলোৰে হেঁপাহে বেলেগ।
হয় ঠিকেই গৈছে। ক্ৰিকেট খেলাৰ মূল উদ্দেশ্য কি বাৰু।
ক্রিকেটত দুটা দলৰ মাজত প্ৰতিযোগিতা হয় এটা দলে বেটিং কৰে আৰু আনটো দলে বলিং আৰু ফিল্ডিং কৰে যি দলে বেছি ৰাণ সংগ্ৰহ কৰে সেই দল বিজয়ী হয়।
হয়। সেইটো হয়।
এটা ক্ৰিকেট দলৰত কিমান জন খেলুৱৈ থাকে বাৰু।
সাধাৰণতে এটা ক্ৰিকেট দলত এঘাৰজন খেলুৱৈ থাকে ইয়াৰ উপৰিও কিছুমান সংৰক্ষিত খেলুৱৈও থাকে যদি কোনোবা আহত হৈ যায়। তেতিয়া ধৰক সেই খেলুৱৈ আহি। পিনে এইটো ঠাই ল'ব পাৰে।
হয় বুজিছো।
হয় ক্ৰিকেট খেলিবলৈ কি কি সঁজুলি লাগে বাৰু।
ক্ৰিকেট খেলিবলৈ বেট বল ষ্টাম্প গ্ৰাভছ পেড হেলমেট আদি সঁজুলিৰ প্ৰয়োজন হয় বিশেষকৈ সুৰক্ষাৰ বাবে হেলমেট আৰু পেড অতি গুৰুত্বপূৰ্ণ।
হয় ঠিকেই কৈছে।
ক্ৰিকেটৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে নহয়।
নিশ্চয় আছে আছে যেনে ধৰক টেষ্ট ক্ৰিকেট। অ এ একদিনীয়া। আন্তঃৰাষ্ট্ৰীয় আৰু টি টি টুৱেণ্টি ক্ৰিকেট হৈছে মূল এই তিনিটা ফৰ্মেটেই।
এই। টেষ্ট ক্ৰিকেটৰ বিশেষত্ব কি।
সাধাৰণতে টেষ্ট ক্ৰিকেট পাঁচদিন ধৰি খেলা হয় ইয়াত খেলুৱৈসকল। সকলৰ ধৈৰ্য্য দক্ষতা আৰু মানসিক শক্তিৰ পৰীক্ষা হয়। এয়া এই টেষ্ট ক্ৰিকেট বা ক্ৰিকেটৰ জৰিয়তে মানে খেলুৱৈবিলাকৰ শাৰীৰিক ক্ষমতা আহ বৃদ্ধি পায়
হয়
আচ্ছা একদিনীয়া ক্ৰিকেট কেনেকুৱা জানে নে বাৰু
একদিনীয়া ক্ৰিকেটত প্ৰতিটো দৰে পঞ্চাশ অভাৰকৈ খেলে ই টেষ্ট আৰু টি টুৱেণ্টিৰ মাজৰ এটা সুষম ফৰ্মেট
হয় ঠিকেই কৈছে আৰু টি টুৱেণ্টি কিয় ইমান জনপ্ৰিয় জানেনে?
টি টুৱেণ্টি মাত্ৰ বিশটা অভাৰৰ খেল ই দ্ৰুত উত্তেজনাপূৰ্ণ আৰু মনোৰঞ্জনমূলক সেয়েহে যুৱ প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা বেছি
হয় ঠিকে কৈছে
ভাৰতীয় ক্ৰিকেটৰ ইতিহাসো যথেষ্ট সমৃদ্ধ নহয়নে বাৰু
হয় হয় ভাৰতীয় ক্ৰিকেটে বহু উল্লেখযোগ্য সফলতা লাভ কৰিছে আহ বিশ্বকাপ জয় কৰি বিভিন্ন আন্তৰাষ্ট্ৰীয় শৃংখলা বিজয় আৰু বহু বিশ্বমানৰ খেলুৱৈ ভাৰতত জন্ম হৈছে আহ যেনে টো পে বিৰাট কোৱলি হওঁক বহুতখিনি মানে খেলুৱৈ শচীন টেণ্ডুলকাৰ হওক বহুতখিনি খেলুৱৈ মানে ভাৰতত জন্ম হৈছে
আচ্ছা
হয়
বহুতে শচীন তেটেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলিও কয় কিয়?
হয় এইটো ঠিকেই কৈছে কাৰণ তেওঁৰ অসাধাৰণ প্ৰদৰ্শনীয়ে বিশ্বজুৰি লাখ লাখ অনুৰাগীৰ হৃদয় হৃদয় জয় কৰিছে তেওঁ যেনেকে যেনেকুৱা অসাধাৰণ আহ তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে অ খেল জগতত সেই অওমানে একেবাৰে অতুলনীয়
হয় হয়
আ। আচ্ছা ভাৰতৰ কিছুমান জনপ্ৰিয় ক্ৰিকেটাৰৰ নাম ক'ব পাৰিবনে আপুনি?
পাৰিম নিশ্চয় যেনে চীল টেণ্ডুলকাৰ এম এছ ধোনী বিৰাট কোহলি ৰোহিত শৰ্মা আদি বিশ্ববিখ্যাত ক্ৰিকেটাৰ
হয় আপুনি ভালেখিনিয়ে নাম জানে
হয়
ক্ৰিকেটে খেলুৱৈসকলক কি কি শিক্ষা দিয়ে বাৰু
ক্ৰিকেটে শৃংখলা দৰিয় মনোভাৱ নেতৃত্বৰ গুণ ধৈৰ্যৰ দায়িত্ববোধ গঢ়ি তোলে ক্ৰিকেটে আমাক বহুত শিকাই খেলুৱৈ সকলক
হয় এইটো ঠিকেই গৈছে তেওঁলোকৰ মাজত আহ বিশেষকৈ শৃংখলা কেনেকৈ বজাই ৰাখিব লাগে সেইটো বিশেষকৈ শিকাই আৰু দলীয় মনোভাৱটো ইমান ভালকে মানে তেওঁলোকৰ মাজত অ আহ গঢ়ি তোলে তেওঁলোক ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি আহে
দলিয় মনোভাৱটো হয় হয় দলিয় মনোভাৱ এইটো বহুতেই গুৰুত্বপূৰ্ণ এটা খেলৰ বাবে যিকোনো খেলৰ বাবে শসিত এই গুণসমূহ জীৱনৰ আন ক্ষেত্ৰতো উপকাৰী হয়নে
হয় একেবাৰে বহুত আহ বহুখিনিয়ে উপ উপকাৰী হয় আহ খেলৰ জতে জৰিয়তে মানুহে সফলতা আৰু ব্যৰ্থতা দুয়োটাকে গ্ৰহণ কৰিবলৈ শিকে আহ আজিকালি বহুখিনি মানুহে খেল জগতত অহ মানে অংশগ্ৰহণ কৰি বহুতখিনি আগুৱাই গৈছে
স
হয় আহ আজিকালি উ হয় হয় খেলিবই লাগে খেল খেলাতো সকলোৰে বাবে প্ৰয়োজন
মানসিক আৰু শাৰীৰিক দুয়োটাই বৃদ্ধি পায়।
হয় হয় আজিকালি মহিলাই ক্ৰিকেটো বহুত উন্নতি কৰিছে নহয়নে বাৰু।
নিশ্চয় মহিলা ক্ৰিকেটাৰসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসাধাৰণ সাফল্য লাভ কৰিছে আৰু বহু সয়দবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ছোৱালী মানুহে ক্ৰিকেট খেলিব লাগে।
হয় আজিকালিতো মহিলাসকলে কিমান ক্ৰিকেট খেলিছে আৰু আমাৰ দেশক দেশৰ নাম আগুৱাই লৈ গৈছে। তেওঁলোকে অকল ভাৰততে নহয় বাহিৰত খেলিবই খেলিবলৈ গৈ আমাৰ ভাৰতৰ নাম উজ্বলাইছে।
নিশ্চয়।
হয়।
বিদ্যালয় আৰু মহাবিদ্যালয়ত ক্ৰিকেটৰ ভূমিকা কেনেকুৱা?
বিদ্যালয় আৰু মহাবিদ্যালয়। বিদ্যলয়ত মোৰ হিচাপে ক্ৰিকেটৰ ভূমিকা বহুখিনিয়ে মহত্বপূৰ্ণ আহ কাৰণ শিক্ষানুষ্ঠানসমূহত ক্ৰিকেটে শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত বহুখিনি সহায় কৰে ইয়াৰ জৰিয়তে স্বাস্থ্যও ভালে থাকে। আৰু শাৰীৰিক যদি বিকাশ হয় তেতিয়াহে আমাৰ মস্তিষ্কৰ বিকাশ হ'ব। আমাৰ বুদ্ধিৰ বি বিকাশ হ'ব যদি আমাৰ শৰীৰৰ বিকাশ সেই নহয় তেনেহ'লে আমাৰ মস্তিষ্ক আৰু বুদ্ধিৰো বিকাশ নহয়।
হয় ঠিকেই কৈছা।
বাৰু ক্ৰিকেট। খেল চোৱাৰ কি লাভ আছে।
ক্ৰিকেট খেল চোৱাৰ বহুতো লাভ আছে। যেনে ক্ৰিকেটে মনোৰঞ্জন দিয়াৰ লগতে দেশ প্ৰেম ঐক্য ক্ৰীড়া সূলভ মনোভাৱ বৃদ্ধি কৰে আমি খেল চাব লাগে নতুন নতুন খেল চাই পিনে তাৰ পৰা বহুত নতুনত্ব ল'ব লাগে।
হয় আপুনি কি কি খেল চাই ভাল পায় বাৰু?
মই ফুটবল কাবাডী ক্ৰিকেট বি বিভিন্ন ধৰণৰ খেল চাই ভাল পাওঁ। দৌল আপুনি লাইভ ক্ৰিকেট খেল চাবলৈ ভাল পায় নেকি?
হয় হয় মই লাইভ ক্ৰিকেট চাই ভালেখিনিয়ে ভাল পাওঁ টেলিভিছন বা মোবাইলত লাইভ খেল চাবলৈ মোৰ বহুত ভাল লাগে। বিশেষকৈ ভাৰতৰ খেল থাকি কিলে আৰু বেছি আগ্ৰহেৰে চাওঁ‌। তেতিয়া ম নিজৰ মনত দেশ প্ৰেমৰ ভাৱ টো জাগ্ৰত হৈ যায়। আৰু মই গৈছিলো বাৰু অকল টেলিভিশ্যনটো মই চোৱা নাই মই লাইভ সংখ্যৰ পৰা ক্ৰিকেট চাবলৈও গৈছিলোঁ‌। অ' ষ্টেডিয়ামত। তাতেও মই খেল চাই আহিছোঁ বহুখিনি ভাল লাগে।
হয় বুজিছো।
কেতিয়াবা লাইভ ক্ৰিকেট চাবলৈ গৈছে নে?
নাই মই সেইটোতো যোৱা নাই কিন্তু মই টেলিভিছন আৰু মোবাইলত চাই পাইছো লাইভ ক্ৰিকেট।
হয় আৰু টেলিভিচেনৰ মোবাইলত চোৱা এক্সপ্ৰীৰিয়েনচটো কেনেকুৱা?
বহুতে ভাল লাগে নিজে ৰাতি সন্মুখত। ত বহি চাই থকাৰ চাই থকাৰ নিচিনা ল নিচিনা লাগে। মই ভাবো। যে মই ডাঙৰ হৈ পিনে কেতিয়াবা হ'লেও এবাৰ নিজ চকুৰে যাই পিনে চাব খুজিম। মোবাইল বাদ তিৰিফ ইছক্ৰিনত নহয়।
হয় ঠিকেই কৈছে।
ক্ৰিকেট খেলাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰা উচিত আপোনাৰ মতে?
অ মোৰ হিচাপে অ সুৰক্ষা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে, নিয়ম মানি চলিব লাগে আৰু শাৰীৰিক সক্ষমতা বজাই ৰখা উচিত কাৰণ ক্ৰিকেট খেলিলে টো বল থাকে বলটো বহুত হাৰ্ড হয়। মানে বহুত ক। কঠিন হয় ত। সেই বলটো যিটো। যে আহিব যদি একো আমি সুৰক্ষা অহ ব্যৱহাৰ সামগ্ৰী ব্যৱহাৰ নকৰো তেতিয়া সেই বলটোৰ জৰিয়তে আমি এ আঘাতগ্ৰস্ত হব পাৰো সেইবাবে আমি আহ মানে যিখিনি সুৰক্ষা সামগ্ৰী থাকে সেই গোটেইখিনি ব্যৱহাৰ। কৰা উচিত আৰু উচিত নিয়ম মানি চলিব লাগে এ যিটো উম এ সময়ত যিখিনি এ দূৰত্ব বজাই ৰাখি পিনে বল দিব লাগে বেটিং কৰিব লাগে সেই গোটেইখিনি মানে মানি চলা উচিত।
হয়।
হয় আৰু ক্ৰিকেট ক্ৰিকেটৰ। ভৱিষ্যত কেনেকুৱা বুলি ভাবে আপুনি।
মোৰ মতে ক্ৰিকেটৰ ভবিষ্যত অতি উজ্জ্বল। নতুন প্ৰযুক্তি, নতুন প্ৰতিযোগিতা আৰু যুৱ প্ৰতিভাৰ আগমনে খেলখনক আৰু অধিক উন্নত কৰি তুলিব।
হয় এইটো ঠিক কৈছে আজিকালিৰ। টাইমত যিহেতু এ আই আহি গৈছে। নতুন নতুন। মানে উম ওলাই গৈছে আৰু বহুখিনিয়ে সামগ্ৰী অন অনলাইন যিবিলাক ওলাইছে সেইবিলাকৰ জৰিয়তে মানে ক্ৰিকেটৰ অকল ক্ৰিকেটৰে নহয় গোটেইবিলাক খেলৰে মানে ভৱিষ্যত উজ্জ্বল বুলি ক'ব পাৰি নহয় নে
হয় হয় বুজিছো ক্ৰিকেটৰ সমাজত কি প্ৰভাৱ পেলাই বাৰু
ক্ৰিকেটে বিভিন্ন ভাষা সংস্কৃতি আৰু অঞ্চলৰ গোটেই অঞ্চলৰ মানুহক একেলগে সংযোগ কৰি ৰাখে ই জাতীয় ঐক্যবৃদ্ধি কৰাতো সহায় কৰে
হয় কি খুব সুন্দৰ কথা কৈছে সঁচাকৈয়ে ক্ৰিকেটে মানুহক একত্ৰিত কৰাৰ শক্তি ৰাখে।
হয় যিহেতু ক্ৰিকেট খেলটোৱে গোটেই খেলটো দলীয় ভাৱে খেলা যায় সেইবাবে ক্ৰিকেট মানে গোটেই মানুহবিলাকক একত্ৰিত কৰি ৰাখে।
হয় বুজিছো।
আজিৰ আলোচনা মোৰ বহুত ভাল লাগিল ক্ৰিকেটৰ বিষয়ে বহু নতুন কথা জানিলো।
মোৰো বহুত ভাল লাগিল আৰু ৰচনা কৰি আনন্দ পালো।
আলোচনা কৰি আনন্দ পালো বাৰু।
মইয়ো।
ছে আকৌ লগ পাম আঁহ আকৌ এটা নতুন বিষয়। ৰত আলোচনা কৰিম। আজি ধন্যবাদ। হয়।
আপোন আকৌ বিদায়। উম।